হেল্ল'।
হেল্ল' অহ।
অহ, শুনিছানে?
অহ, মই শুনিছোঁ। তুমি?
অহ, মইয়ো শুনিছোঁ। এই নেটৱৰ্ক খেলি মেলি অহ, আমাৰ ইয়াত।
অহ, তোমাৰ সেইটো কাৰণে মাতটো স্পষ্টকে অহা নাই আকৌ।
অহ, অথনি ফোন কৰিছিলা ভালকে কথাহে পাতিব নোৱাৰিলোঁ।
অহ, এ বাকী ঘৰত ভালে নহয়?
ভালে ভালেই অহ। তোমালোকৰ?
অহ, ভাল-ভাল। মই এই তোমাৰ হেৰি বোলো এনেই আছিলা, তুমিয়ে ফোন কৰিছিলা, মই আকৌ ৰিচিভ কৰিছোঁ হ'লেও তোমাৰ মাতটো ভালকে শুনা নাই।
অহ, এই নেটৱৰ্কৰ কাৰণে কথা পাতিব নোৱাৰি গম পোৱা জানোঁ। কিমান অসুবিধা মানে আমাৰ ইয়াত এইবোৰ কাম কৰিবলে।
হয় অহ, মইনা পাৰিজাতৰ বিষয়টোৰ বিষয়ে আমি পাতি আছিলোঁ।
পাতি আছিলোঁ অহ।
তাকে অহ, তুমি সেই মইনা পাৰিজাতৰ, মইনা পাৰিজতলৈ গৈছিলা ন' কালি।
অহ, মইনা পাৰিজাতলৈ গৈছিলোঁ এই দিনতো হেৰি মিটিং আছিলে তাৰপা ৰাতি আকৌ সাংস্কৃতিক সন্ধিয়া আছিলে এইবোৰ নৃত্য গানৰপা ধৰি ইমান ভাল লাগিছে, ইমান সৰু-সৰু ল'ৰা-ছোৱালীবিলাকে ইমান ধুনীয়াকে মানে নৃত্য, গীতবোৰ মানে পৰিবেশন কৰিছে।
হয়, হয়।
তোমালোকৰ ঘৰ ওচৰত আছেনে তেনেকুৱা?
আছে অহ, আছে-আছে-আছে। মই হেৰি তোমাৰ এই ফোনতে চাই থাকোঁ। এনেকে প্ৰগ্ৰেম-চগ্ৰেম দম নহয় তোমাৰ কেতিয়াবা। ইউটিউবতে হওঁক বা বেলেগতে হওঁক মই চাই থাকোঁ তেনেকে।
অহ।
উম। গতিকে হেৰি এইটো কি কয়। মই সেই নিয়মিতেয় চাওঁ, চাওঁ বুলিয়ে ক'ব পাৰি আৰু এই অনুষ্ঠানটো এনেও তোমাৰ অসমৰ এনেও তোমাৰ জনপ্ৰিয় বুলিয়ে ধৰিব পাৰি নহয় সাংস্কৃতিক অনুষ্ঠান হিচাপে। কাৰণ মইনাসকলে কৰা বিত প্ৰতিভাবোৰ তোমাৰ কিমান ভাল লাগে আৰু এইবোৰতো তোমাৰ বহু বছৰ মানে অসমৰ মানুহৰ মনত উম, মানুহৰ মন জয় কৰি আহিছে মানে সৰু-সৰু ল'ৰা-ছো ছোৱালীবোৰে মইনাসকলে।
ঠিকেই কৈছা তোমাৰ, এই অনুষ্ঠানটোৰ মানে আটাইতকৈ ভাল দিশটোৱে হ'ল। ইয়াত অসমৰ সংস্কৃ, তি পৰম্পৰা বা লোকগীত বিহু, নৃত্য, নাট্যাংশ, তোমাৰ চিত্ৰাংকন, কবিতা আবৃত্তি সকলোখিনিয়ে ইয়াত প্ৰদৰ্শন কৰা হয়।
হয়, হয়। সেইটোতো এ
সকলোৱে মানে নিজৰ নিজৰ প্ৰতিভাস সমূহ প্ৰকাশ কৰিব পাৰে ইয়াৰ জৰিয়তে।
হয়, হয়। হয়, সেইটোতো একেবাৰে ঠিক কথা বিশেষকে তোমাৰ সৰু সুৰা ল'ৰা ছোৱালীবোৰ অ, গান হওঁক ধৰা তোমাৰ নাচ হওক অ, বহুত ভাল লাগে এইবোৰ চাই মোক সৰু সুৰা লৰা ছোৱালী বিলাকৰ তেওঁলোকৰ মানে মই বিশ্বাস আজিকালি কিমান সৰু সৰু ল'ৰা ছোৱালী তোমাৰ, আহ ধৰা ষ্টেজত উঠিবলৈ মানে ভয়তো নকৰে আজিকালি প্ৰায় ল'ৰা ছোৱালীয়ে নকৰে। ত' সিহঁতৰ সেইখিন দেখি ভাল লাগে ধৰা আত্মবিশ্বাস টো দেখি খুব ভাল লাগে মোৰ। মই চাই ভাল পাওঁ সেইখিনি ধৰা ভাল লাগে চাই প্ৰতিভা খিনি দেখিব মানে প্ৰেৰণা পাওঁ মানে খুব ভাল লাগে।
সেইটোৱে তোমাৰ কেৱল শিশুৱেই নহয় বহু নতুন শিল্পীও এই অনুষ্ঠানৰ জৰিয়তে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে। ইয়াৰ ফলত বহুজন শিল্পী পৰৱৰ্তী সময়ত সফলোঁ হৈছে।
হয়, হয়। এই অনুষ্ঠানটো তোমাৰ নতুন শিল্পীক মানে উৎসাহ দিয়াৰ লগতে কি কৰে জানা, উৎসাহ দিয়াৰ লগতে অসমৰ মানে ধৰা লোক সংস্কৃতি, সংৰক্ষনতো মানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে মানে, এই অনুষ্ঠান ভাগে। অনুষ্ঠানটোৱে।
হয়। সেইটোৱে আজিকালি বহুত যুৱক যুৱতীয়ে মানে আধুনিক গান আৰু বিদেশী সংস্কৃতিৰ প্ৰতিও অধিক আকৰ্ষিত হৈছে। এনে সময়ত মইনা পাৰিজাতৰ দৰে অনুষ্ঠানবোৰেও মানে আমাৰ নিজৰ সংস্কৃতিটোক মূল্য মানে উপলব্ধি কৰাইছে।
হয়, হয়, সেইটোতো একদম সঁচা, মানে এই অনুষ্ঠানতটো চাই ধৰা তোমাৰ বহুত শিশুৱে আহ, বিহু নাচেই হওক বিহুৱেই হওক বা ঢোলে হওক, পেঁপাই হওক, গগনাই হওক, তাৰমানে পৰম্পৰাগত কলা মানে শিকিবলৈ খুব আগ্ৰহী হয়।
হয়, হয়। সেইটোৱে, তোমাৰ এই অনুষ্ঠানটোৰ, উম, তোমাৰ এই অনুষ্ঠানটোৰ উপস্থাপনাও বহুত সুন্দৰ, গম পোৱা নে? উপস্থাপকসকলেও মানে সহজ, শুদ্ধ আৰু মধুৰ অসমীয়াত কথা কয়, ইয়াৰ ফলত ভাষাৰ সৌন্দৰ্য্যও মানে বজাই থাকে।
হয়, হয়, সেইটো-সেইটোও ঠিক কৈছা তুমি অনুষ্ঠানতটো মানে ধৰা তোমাৰ চিত্ৰ গ্ৰহনে হওক, পোহৰে হওক বা মঞ্চ শজাই হওক শব্দ ব্যৱস্থাই হওক বা মানে সজাও মানে দৰ্শকক পুৰা আহ দৰ্শকক আকৰ্ষণ কৰে ন তাৰ তোমাৰ ধৰা আহ, পোহৰ চোহৰবোৰ বা শব্দ ব্যৱস্থাই হওক, দৰ্শকক আকৰ্ষণ কৰে খুব। উম,
এই মানে এই মইনা পাৰিজাত বুলি ক'লে এইটো আমাৰ অসমৰ উম, বহু অসমৰ প্ৰায় বহুতখন মানে গোটেই ডিষ্ট্ৰিক্টতে এই অনুষ্ঠানটো আছে। তোমাৰ এটা ডিষ্ট্ৰিক্টতে কমেও চাগৈ কিমানখিনি আছে হিচাপ নাই। তাৰ পৰা আমাৰ অসমৰে এই কণ-কণ শিশু সকলৰ পৰা আদি কৰি বহুতেও নিজক এই কামটোতে সংস্থাপনৰ দৰেও এটা পাইছে। তাত শিকি, শিকি কৰি, কৰি কিছুমানে নিজে এনেকুৱা মানে কাম কৰিব পাৰিছে, খুলিব পাৰিছে, বেলেগক প্ৰশিক্ষন দিয়া বলে।
উম, হয়। মোৰ মতেতো তোমাৰ এই অনুষ্ঠানটো মানে কেৱল মনোৰ-মনোৰঞ্জনৰ মাধ্যমেই নহয় গম পাইছা নাই? মানে ই এক মানে শিক্ষামূলক অনুষ্ঠানোতো হয়, ইয়াৰ জৰিয়তে তোমাৰ মানে আমি অসমৰ ইতিহাস সংস্কৃতি হওঁক বা সাহিত্য হওক, বা লোকৰ পৰম্পৰা হওক বহু বিষয়ে মানে কথা জানিবলৈ পাও ধৰা, মইনা পাৰিজাত ধৰা এতিয়া তোমাৰ কিছুমান জিলা মানে জিলা ভিত্তিকো হয় নহয় গম পাইছা নাই? সেই জিলা ভি তি হোৱাখিনি তোমাৰ অ' বহু ফালৰপৰা ল'ৰা ছোৱালীখিনি তাত একেলগে ধৰা, কিমান ভাল লাগে শিবিৰত থাকে। শিবিৰ পতা হয় তাত, আ একেটা একেখন মঞ্চতে তোমাৰ আ, কিবোৰ মানে গোটেইখিনিয়ে যোগা মানে যোগদান কৰে। পাৰদৰ্শিতা দেখুৱাই ন' নিজৰ নিজৰ? অ' তাত খুব বিশেষ বিশেষ কি ভাল লাগে জানা তাৰ মইনা পাৰজিতৰ যিখন ডিবেড হয় তোমাৰ তৰ্ক প্ৰতিযোগিতা সেই ডিবেটখন তোমাৰ চাবে মানে খুব মানে আকৰ্ষণীয় হৈছে, সিহঁতৰ যিখিনি কথা মানে আ, মন্তব্য বা ই সপেক্ষে হওক বা বিপক্ষে হওক সেই কথাখিনি কিন্তু সি বুলে খুব ভাল লাগে।
ভাল লাগে অ'। মই শুনিছোঁ বাৰু দেই, মই প্ৰায়খন মইনা বাৰিঘাটতে মই অংশগ্ৰহণ কৰিছোঁ। আগতে সৰু হৈ থাকোঁতে সেইবোৰত অংশগ্ৰহণ কৰা, এতিয়া মানে তোমাৰ বিচাৰক হিচাপেও কেতিয়াবা মাতে।
হয় হয়।
সেইটোৱে মানে বহু সময়ত এই অনুষ্ঠানটোত মানে তোমাৰ এনেকুৱা সমাজৰ বিভিন্ন সমস্যাৰ ওপৰতো সচেতনামূলক মানে পৰিবেশন থাকে এটা। যেনে পৰিষ্কাৰ পৰিচ্ছন্নতাই হওক, পৰিৱেশ সংৰক্ষণ, শিক্ষা, নাৰী সুৰক্ষা, মাদক বিৰোধী বাৰ্তা মানে সেই তেনেকুৱাবোৰ তোমাৰ কালচাৰেলিৰ বুলি সেইসমূহ উলিওৱা হয় মানে।
হয় হয়, অ'। এইবোৰে তোমাৰ কি কয় জানা এইবোৰে দৰ্শকৰ মনতো মানে ইতিবাচক প্ৰভাৱ পেলাই ন' কিমান খিনি কথা শি শিকোৱা হয়, আ, মান বিশেষকে সৰু মানে সৰু সৰু ল'ৰাৱালী মানে মইনাপাৰী জাদৰতো তোমাৰ এনেও ধৰা সৰু সৰু ল'ৰা ছোৱালীয়ে হওক বা তোমাৰ সমনীয়াসকলে হওক আ, বহুত মানে কথা মানে য যথেষ্ট কথা মানে শিক্ষণীয় হয় সিহঁতৰ কাৰণে, খুব ভাল ভাল কথা শিকিব পাৰে বা ধৰা তোমাৰ বেলেগৰপৰা এজন বক্তা মাতিলে, মইনা বক্তা মাতিলেও তোমাৰ মইনা বক্তা আজিকালি কিমান ওলাইছে, মইনা বক্তা মাতিলেও তেওঁলোক কৰা মানে, তেওঁক দেখি পেলাই আৰু দুজন শিশু উৎসাহী হয় ন' এনেকে বক্তা হিচাপে ময়ো যাবলৈ পাৰিম ধৰা তেনেকে।
সেইয়া আমাৰ বিদ্যালয় সমূহতো যদি মানে এনেকে সাংস্কৃতিক অনুষ্ঠান অধিক অনুষ্ঠিত হয় তেন্তে শিক্ষাৰ্থীসকলৰ প্ৰতিভা বিকাশতো যথেষ্ট সহায় হ'ব বুলি মই ভাবোঁ। মই মোৰ কথাটো কৈছোঁ যেনেকে এ, মানে এটা মইনা পাৰজাত বা সেই অনুষ্ঠানটে কিমান খিনি শিশুক মানে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সুবিধা দিছে। কিছুমান এনেকুৱাও আছে যে ওচৰে পাজৰে তেনেকুৱা মইনা পাৰজাত নাই। নাথাকিলে দূৰত গৈ পেলাই তেওঁলোকে মানে সেইখিনি কৰিবগে নোৱাৰে। তেনেকুৱাত সেই বিদ্যালয়খনৰপৰা যদি তেওঁলোকে সেইটো সুবিধা পায় তেতিয়াহ'লে তেওঁলোকে নিজৰ প্ৰতিভা দেখুৱাই আগবাঢ়ি যাবলৈ আৰু অকণ মানে সুবিধা পালেহেঁতেন মানে পাব, এতিয়া বহু বিদ্যয়ালয়ত হৈছেও বাৰু।
অ'। হয় হয়, নিশ্চয় সেইটো, আমি নিজৰ মানে ভাষা ধৰা ভাষা বা সংস্কৃতি সন্মান কৰিব লাগিব ন' সেইটো যদি আমি নিজেই নাজানো কোনে জানিব, নিজেই মানে শিপা পাহৰি গ'লে নিজৰ পৰিচয় হেৰুৱাই পেলাম নহয়। নহ'লে হয় নহয় বাৰু? নিজে যদি নিজৰ শিপাডালকে পাহৰি যাওঁ কেনেকেনো নিজৰ পৰিচয়টো মানে ধৰি ৰাখি
উম, সেয়াই মই মইতো সেইবাবেই মানে মোৰ যি ভন্টি আছে বা ভাইটি ওচৰৰ ভণ্টি, ভাইটি তেওঁলোকক মই মইনা পাৰিজাতত চাবলৈ মানে উৎসাহ দিওঁ। তাত অংশগ্ৰহণ কৰিবলৈও কওঁ, আৰু অংশগ্ৰহণ নকৰিলেও চাবলৈ যাবলৈ কওঁ মানে, মই ইয়াত হ'লেতো মই তেওঁলোকক লৈয় যাওঁানে, তেওঁলোকৰ আনন্দৰ লগতে মানে বহুত নতুন কথাও শিক শিকিব পাৰে, বা বেলেগক দেখি পেলাই মনতটো উৎসাহিত হয় যে মইো কৰিম বুলি।
হয় হয়, সেইটোতো বৰ ভাল কাম কৰিছা তেতিয়াহ'লে, আজি আজি ধৰা আজিৰ ডিজিটেল যুগটোতো যে এনে অনুষ্ঠান বিলাকো মানে জনপ্ৰিয়তত ৰাখিছে মানুহ বিলাকে বা অতুত থকাটো কিন্তু আনন্দৰ বিষয় দেই, এই মইনা বাৰিজাত বিষয়টো মানে খুব আনন্দৰ বিয় হয় এনেও আজি কিন্তু ত ধৰা আজি এতিয়াতো দিজিটেল যুগু বুলিয়েই কব পাৰি, আজিকালি মোবাইল ফোনটোৰ বাহিৰেনো মানুহে কাক সময় দিয়ে, কিন্তু এনেকুৱা এটা তো যে মানে মইনা পাৰিছে, মইনা পাৰিজাতৰ আহ, হেৰিটো স্থানতটো ৰাখিছে, কিন্তু খুব আনন্দৰ কথা সেইটো।
সেইটোৱে মানে আশা কৰোঁ, আগতক দিনতনো মইনা পাৰিজাত মানে অধিক উন্নত ৰূপত আগবাঢ়ি যাব, আৰু আমাৰ শিল্পী সাহিত্যয়িক আৰু মানে তোমাৰ সংস্কৃতিৰ বিশ্বৰ আগত মানে উজ্বলাই ধৰিব পাৰিব। আৰু এটা মানে মইনা পাৰিজাত বুলি বুলি কোৱা লগে লগে সেই ক নকলন কন শিশু সকলৰ সেই বগা কাপোৰ সাজো বৰ মৰম লাগে লগতে তোমাৰ এ, উ পোহৰ বিচাৰি যাওঁ বুলি গাই দিয়ে আমাৰ ফালে। পোহৰ বিচাৰি যাওঁ সেই গীতটো মানে মনতটো চুই যায় মানে, ইমান ভাল লাগে সকলোৱে একেলগে মিলি সেই গীতটো যেতিয়া গায়।
মই অ' মইনা পৰিজাত, মইনা পৰিজাত অ' উম, আমি পোহৰ বিচাৰিম হয় হয়, মই মইো সেই ে আশা কৰো গম পাইছানে, এনেধৰণৰ অনুষ্ঠান বোৰত মানে, সংৰক্ষ কৰা সংৰক্ষন কৰাতো মানে আমাৰ সকলো, সকলোৰে দায়িত্ব।
হয়।
উম।
সেইটোৱে মোৰো মানে বহুত ভাল লাগিলে, গম পাইছা। এইবোৰ, মানে এইবোৰ কথা চৰ্চা চৰ্চাটো চলি থাকিলেও বহুত ভাল। এতিয়া লাহে লাহে কিছুমান মানে অনুষ্ঠান এ নাইকিয়া হোৱা নিচিনা হৈ গৈছেগে, মানে এনেকুৱাও হৈ চগে কিছুমানে, সেই অ' অনুষ্ঠান এটা গহিবলেতো অকল মানুহ খিনি হলেই নহব। টকা পইচাও কথা থাকে, কিছুমানে মানে সাহা্যতটোও বা পাই নাই। সেইখিনিও কথা থাকে তেনেকুৱাৰ ফলত বহু অনুষ্ঠ চান মানে, এতিয়া নাইকিয়া হোৱা নিচিনাও হৈছেগে।
আজি কিন্তু আলোচনাটো খুব ভাল লাগিলে দেই মোৰ, মইনা পাৰিজাতৰ বিষ দেই ফোন কৰোতে যে কথাটো মইনা পাৰিজাতৰ বিষয়ে ইমান খিনি কথা ধৰা তোমালোকৰ তাতো ওলালে আমাৰ ইয়াৰো ওলালে, বিভিন্ন প্ৰান্তৰ কথাও ওলালে ধৰাচোন। অ' ৰাজ্য বিলাকতো প কি জিলা এই বিলাকতো পতা হয়।
উম, সেইটয়ে তোমাৰ হেৰি হ'ল। আগন্তুক মানে আকৌ যদি এনেকৈ কথা পতা হয়, তেতিয়া আমাৰ অসমৰ আন সংস্কৃতিক অনুষ্ঠানৰ বিষয়েও এনেকৈ আলোচনা কৰিম দেই।
কৰিম কৰিম, নিশ্চয় নিশ্চয়। আৰু ঠিক আছে তেতিয়া পুনৰ লগ পোৱা আশাৰে
হ'ব হ'ব, ধন্যবাদ, এইকণ যে মোক মানে সময় দিলা।
বাৰু ঠিক আছে হ'ব দিয়া।
উম উম, হ'ব।